হেল্ল' অ কোৱা
অ কি খবৰ
এ ভালে আছে বাৰু বৰ্তমান তোমাৰ
ভাল খবৰে হব আৰু সেইকাৰণেহয় বুলি শুনে কৰো আজি
অহ খায়া হল
অ হ'ল ৰবা এই ভাত খাই অলপ
অহ কিহিদি খালে
দালি ভাত খালিব আৰু কি খাৱা এই গৰমত
অ আজি ক'ত বা কৈছিলে নেকি আউটিম
সে আজি কতাহতিব ক্লাছ আছিল ন ক্লাছ পঢ় গলো
অ চান্তিটো দিয়ে চাগে আউটিং ন
উম
উম লং আউটি দিয়ে চাগে ক'ত ক'ত যাব দিয়ে লং আউটিং
ৰঙাটিঁ গোৱা আৰু কিন্তু মানে লাগিব ন তুমি জানাই নহয়
অ ৱাৰ্ডেন মেম ঠিকে আছে চাগে তোমালোকৰ ন
উম ৱাৰ্ডেন মেম ভাল আমাৰ কৰিব লাগে তাত মানে
অহ অহ অহ
তোমালোকৰ ৱাৰ্ডেন মেম কেনেকুৱা
আমাৰ ৱাৰ্ডেন মেমটো মানে পুৰানা টো মানে বেছি দিন হোৱা নাই মানে গৈছে আৰু ৰিতাৰ হয় এতিয়া মানে নতুন আহিছে
অ কত গল পুৰণিটো
এইটো কিবা বেলেগত মানে কাম পাইছে বোলে তাতে গ'ল আৰু
অ বলু মচালা ন
অ বেলেগত পাইছে
হেৰি
ইটানৰ ইটানৰো ঠিকে আছে এতিয়া মানে ফাৰ্ষ্ট ফাৰ্ষ্ট ন অলপমান মানে মানে ক্লচ হবলে টাইম লাগিব
একো লাগিব সেই ঠিকে আছে ম সদায়তো মানু ল উম
অহ অহ
অলপ ফোন কৰিছা নে মান
কি
ঘৰত ফোন কৰিছা নাই খবৰ হুদিছা নাই
অ ঘৰত কৰিছিলো কথাটো পাতা হৈছে মানে চানডে কৰিছিলো ইটান কৰা হোৱা নাই চামাৰ ভেকেচন দিলে যাম আৰু এইটো জুলাই মাহৰ লাষ্ট ফালে দিম বুলি কৈছে আৰু চামাৰ ভেকেশচন
কি
এনেতো যোৱ ব যোৱাবাৰ দহ দিন তেৰ দিন মানহে দিছিলে নেকি কি বেছি মনত নাই ইমান মানে দিব নেকি দহ দিন তেৰ দিন মান এসপ্তাহ ভিতৰত দিব পাৰে নহলে দ যিমানে ইমানেই দিব পাৰে
আমাৰ ক ইমান দিন নিদিয়ে এহপ্তাহ মানে দিয়ে
অ বেলেগৰ ফালেটো মানে চৰকাৰ এইফালে আমাৰ চাইডৰ ফালেটো মানে জুলাই এক তাৰিখৰ পৰাই মানে পুৰা গৰম বন্ধৰ চ ভেকচন দিয়ে দিছে আৰু
ক ন লাগ
অ এইটো কলেজ অ আগতেও ঘৰত থাকোতেতো কলেজ মানে বহুত মানে এক মাইত জুলাই মাহতে মানে পুৰা ভেকেচন এইটো পাইছিলে আৰু টাৰ্টো কৰাৰো হ'ব এতিয়া আৰু বেলেগত ইয়াতে আৰু বেলেগ কৰ্চ কৰিছে আৰু নিদিয়ে
উম আৰু ম
আহ তোমালোক অ কেইজন টিচাৰ আছে কলেজত
আছে মানে দু
অ চবে ভালকে পঢ়ায় ন
অ ভালকেপঢ়াই বাৰু কিন্তু কিছুমান টিচাৰৰ মানে
অ এক্সপ্লেনেশচন বেছি ভালকে বুজি নাপায় আৰু কিছুমানৰ টো উম
অহ
পঢ়োৱা বিলাক কেনেকুৱা ভালনে টিচাৰ বিলাক
এইটো তোমালোকৰ ওচৰ ফালে ভাল পাহাৰ চাহাৰ আছে না ওচৰত
আমাৰ পাহাৰ
উ উ উম
বকী কতো যোৱা নাই ফুৰিব
নাই যোৱাই হোৱা নাই আৰু বহুত মানে যাবও টাইমো নাপায় আৰু চান্দে পায় তাৰ পিছতো আৰু চানদে কামে বেছি হৈ যায় আৰু চানডেও মানে যাব মন নাযায় আৰু ৰেচ ল'ব মন যায় চান্দে আহিলে কটান বা যাব মন গ'ল লে যোৱা হয় এইটো ফেঞ্চি চেঞ্চি মানে কিবা কিবা মানে লব মন গ'লে আৰু যোৱা হয় ইমান দেৰি যায় নাথাকো একমাহত এ একবাৰ এনেকাই যোৱা হয়
অ ঠিকে আছে দিয়া যাব লাগে এতিয়া বাকী অকলে থাকা কেনেকুৱা লাগে
এনেকাই আৰু থাকিব লাগে আৰু এতিয়াতো মানে দুই বছৰে হ'ব মানে এতিয়া অলপমান কিবা হৈ গৈছে আৰু অভ্যাস মানে ফাষ্ট টাইমত থাকিব ভাল লগা নাছিল মানে ঘৰত মানে মিচ কৰি থাকিছিল ঘৰত যাওঁ যাওঁ লাগি আছিল ত এতিয়া মানে ইমান নালাগে এতিয়া অভ্যাস হৈ গৈছে আৰু তথাপিও মাজে মাজে অ তথাপিও মাজে মাজে ঘৰতটো মনতে পৰে মানে চহৰৰ মানুহ মানে মনত পৰে যাবও ইচ্ছা যায় আৰু ইমানো বেছি এনেকা নহয় যে মানে কান্দি মানে লাগে এনেকা নোলাই আৰু যাব মিচ কৰে আৰু এইটো
ফ্ৰেনচ বিলাক কেনেকুৱা
কি
ফ্ৰেনচবিলাক কেনেকুৱা
ভালকে শুনি পোৱা নাই
মানে লগৰবিলাক কেনেকুৱা
লগৰবিলাক ঠিকে আছে চবে মিলি পিনে থাকে আৰু মানে চবে আৰু একেলগে থাকে ন এটা কেইবাটা হোষ্টেল ৰুমতে আৰু ভালকে থাকিব লাগে আৰু কিবা কিবি হ'লেতো আৰু কেনেকুৱা হ'ব চবে মিলি থাকে আৰু এনকাই
অ ক'ত আছে।
আমাৰ বহুত দূৰ দূৰ পৰা আছে এইটো শ্বিলঙৰ আছে, কাৰ্বি আংলংৰ আছে আৰু এইফালে বৰপেটা মংগল দৈ মৰিগাঁও আছে এই তেজপুৰ হা
বহুত দূৰত দূৰত
অ দূৰৰ দূৰৰ পুৰা মিক্স আপ আছে আৰু আমি চবে আৰু থাকে আৰু পঢ়িব আহিছে যেতিয়া মানে চবে মিলি থাকিবও লাগে আৰু চবে থাকে আৰু চবে ভালে থাকে অ
হোষ্টেলৰ খানা বৰ্তমান কীটান বা ভাল হয় কীটান বা মানে অহ, অলপ কিবা খাব যোনটো যোনটো চব্জি ভাল নালাগে সেইটো দিলে আৰু খাব মন নাযায় ৰঙালাও এইবিলাক দিলে মানে খাব মন নাযায় এনেও অকনমানে ভাল নালাগে খাই আৰু হোষ্টেলত দিলে আৰু চবৰে বহুত মানুহ মানে বহুত বেছি মানুহৰে বনাব লাগে না সেইটো কাৰণে আৰু বেছি বনোৱাটো আৰু ইমানো ভাল নহয় না সেইটো কাৰণে আৰু ভাল নালাগে
তেনেকুৱাই হয়
তোমালোক
আমাৰো তেনেকুৱাই কেতিয়াবা ভাল হয় কেতিয়াবা বেয়া হয়
উম উমহ কালি ক্লাছে ক্লাছ আছে ন তোমালোকৰো
অহ কালি হাফ ক্লাছ আছে কালি শনিবাৰ ন
অ অ অ বাৰটা বাজালৈ ন উম
চানডে আউটিং এনে কি কৰা হয় ৰ চাই লওঁ কি ক কৰে তুমি যাবা
অ যাম বুলি ভাবিছোঁ চাগে কি হয় হয় আৰু পইচাও নাই নহয়
সেইটোৱে পইচাৰ কাৰণে আৰু যাব মন হ'লেও মানে যাব নাপাওঁ
উম
তাকে আজি কি পৰিক্ষাৰ আছে।
কিবা
পঢ়িছা নে নাই।
এই পঢ়াই হোৱা নাই ইটান। এনেইতো এক্জাম এইটো জুলাইত টু উইক। মাজতে হ'ম বুলি ল'ব বুলি কৈছে তাৰ পিছতো পঢ়াই হোৱা নাই কিবা। ইমান লিখিব দিয়ে দিয়ে আৰু লিখ নিলিখিলেও নহয় ইফালে লিখিমহে না পঢ়িমহে এনেকুৱা হৈ যায় আৰু এইফালে লিখোতে লিখোতে এইটো পঢ়াটো থাকি যায়। আৰু লিখিবও লাগে উপায় নাই এনেকুৱা আৰু
মানে কি কৰে কিবা মানে একজামৰ অলপ আগতে মানে কি কি লিখিব লাগে। মানে গোটেই দি দিব লাগে মানে একজাম ভিতৰত মানে ওচৰতে মানে ইমান। কপ দি দিয়ে মানে কিবা লিখিব লাগে এইটো লিখিব লাগে বুলি
বহুত
আমাৰো এনেকে চবোৰে এনেকুৱাই কৰে দেখোনে নাৰ্ছিং কৰে। কৰেটো কচটো।
হয় পাই
ঠিক আছে তেনে। মানে অ কালি সোনকালে যাব লাগে ন কলেজত টোপনি মাৰি। আৰু পিছত কল কৰিম দিয়া আৰু কিটানিবা।
তাকে হ'ব দিয়া।
অহ।